হেল্ল, অ, অ, অ, পাইছো শুনা।
অ', ভালে আছে ন? এই নহৰু গুচাই আছিলো মানে মাংস আনিছো। এ, অ', মাং আনি পেলাই নহৰু গুচাই আছিলো।
মই এ দিনত তাতে মানে ডালডিম কাটি থৈ দিছিলো। দিনতে খাওঁ বুলি, কিন্তু সেই খোৱা নহ'লে মানে ডালিমৰ বাহিৰৰে আৰু মই সেই মৌচুমী যে? মৌচুমী, আৰু তাৰপিছত অ ', আঙুৰ এনেকে মই একেলগে লৈ গৈছোঁ। আছিলোঁ অফিচলৈ মানে। সেইখিনি খোৱা হ'ল, সেখিনি থাকে। গ'ল যে এই, এতিয়া খাই আছো মানে। ডালিমখিনি।
অ', ন মোৰ সেই মৌচুমী আনিছিলো হয় আৰু এটা দুটামান আছে শুকাইে গৈছেগে। থতে মানে কেতিয়াবা পতকে পাহৰি যাওঁ।
অ', হয়, হয়, তেনেকুৱা, আৰু এ গৰমত খাবলৈ ভাল মানে হাইড্ৰেটেড অ পানীটো থাকে
উম', বহুত পানী থাকে যে সেইকাৰণে, তাৰপিছত এতিয়া, অ', আজি মাং। মাংস বনাও, মানে মাংসটো মই হেৰি কৰিম এই লোকে মানে মুৰ্গী মাংস আছে ঘৰুৱা মুৰ্গী
অ', ঘৰুৱা মুৰ্গী।
অ', ঘৰুৱা। মুৰ্গী মানে মই ভাবিছো এই বইল ৰান্ধিম বুলি ভাবিছো।
অ বইল কৰিব?
ঘৰুৱা মুৰ্গীৰ হলে মানে, তেনেকুৱা বনালে মানে ভাল লাগে। অ', এইবিলাক মচলাই দিম আৰু, দি পেলাই মানে এনেকুৱা হেৰি কৰিম, বইল ৰান্ধিম।
কি কি? কি কৰে? কেনেকৈ বনায় মানে আপুনি বইল কে যে, বনে?
মই মানে অন্য নিমখ হালধি এইবিলাক দিওঁ অ', হালধ ই নিদিও, নিমখ দিওঁ। তাৰ পিছতে নহৰু, পিয়াজ, এইবিলাক। পেষ্ট ধৰা অকমান উ, জালুকৰ গুৰি এতিয়াতো গৰমত কমকে দিওঁ আৰু জল এইবিলাক মছলা এইবিলাক দিম আৰু
জলকীয়া দিয়ে নে নাই?
অ', জলকীয়া দিওঁ অকমান, উম জলকীয়া অলপ দিওঁ। আই এইবিলাক দি পেলাই এ বিলাহী দিওঁ, তাৰ পৰা, গাজৰো দিওঁ, বিনো দি দিওঁ। জতৰ পাচত, আলু অ', গাজৰো দিওঁ বিনো দি দিওঁ। হম? অলপ তেনেকুৱা টাইপৰ বনাইটো খাবলৈ খুব সোৱাদ হয়, ইয়াতে তেলটো ওলাই যে। মই ঘৰুৱা মুৰ্গীটো প্ৰায়ে তেনেকেই খাওঁ মানে, খুব কমে, অ', অ', উম, দে অন্য এনেই এবাৰ এনেকুৱা মছলাজাতীয় নিদো, মই নিজে ঘৰত বনোৱা মছলাবিলাক দিওঁ এনেকে, এ ধৰা ইলাচ এ, গুৰি এ, হেৰি চেনী এনেকুৱা এইবিলাক বন
অ', সেয়া আপুনি